হেল্ল'
অ 'বন্ধু কি খবৰ।
অ' আছোঁ ৰ'বা তোমাৰ, অ আ টো শুনি আছা ন।
অ' শুনা পাইছো বন্ধু, নেটৱৰ্ক প্ৰব্লেম নেকি অলপ।
অ' অলপ নেটৱৰ্কৰ প্ৰব্লেম চলি আছে বৰষুণ বতৰ ন।
আচ্ছা, আচ্ছা, আচ্ছা, খবৰ কোৱা কেনেকুৱা?
উম খবৰটো ঠিকেই আছে অলপ এই গাটো জ্বৰ জ্বৰ টাইপ হৈ আছে আৰু।
আচ্ছা এ বৰষুণৰ কাৰণে গৰম ঠাণ্ডা সোমাই হৈছে চাগে সম্ভৱ।
উম তোমাৰ কেনেকুৱা?
মই বাৰু ঠিকে আছো কাহ হৈ আছে অলপ কাহ আৰু চৰ্দি।
অ' এই বতৰটোৰ কাৰণেই হয় এইবিলাক।
উম।
উম।
পিছে বন্ধু ঘৰৰ কেনেকুৱা মানুহ
ঘৰত আছে চবেই ভালে। তোমাৰ?
আছো, আছো ঠিকে আছে, ভালে, ভালে।
উম, পঢ়া-পাতি কেনেকুৱা চলিছে?
পঢ়া-পাতিতো, এবাৰ কমপ্লিট হ'ল বাৰু ডিগ্ৰী। ভাবা নাই এতিয়া। পিছৰ বন্ধু এটা হেল্প লাগিছিলে মোক।
কি?
তোমাক সুধিয়ে লওঁ এবাৰ মই কথাটো।
কোৱাচোন।
তুমি মোক এটা ফোন কৰিব পাৰিবা নেকি, স্মাৰ্ট ফোন এটা।
কি, কি?
স্মাৰ্ট ফোন, স্মাৰ্ট ফোন, স্মাৰ্ট ফোন, মোবাইল।
অ, কি হৈছিল?
মানে মোৰ স্মাৰ্ট ফোনটো মানে মোবাইলতটো অলপমান প্ৰব্লেম হৈ আছে। তোমাৰ ডিছপ্লে খনত, ঠিক কৰালো এবাৰ। কিন্তু ঠিক কৰাইও লাভ নহ'ল, এটা ভাল পাৰফৰ্মেঞ্চ ফোন এটা মানে ল'ব লাগিছিল মই।
আন্দাৰ টুৱেন্টি ফাইভ থাউজেণ্ড মানৰ ভিতৰত কিবা ভাল বাজেট ফোন কিবা জানা নেকি?
আজিকালি নাথিংটোও ভাল ওলাইছে, নাথিং থ্ৰী এ টু। টুৱেণ্টি ফাইভ মানত আহি যাব।
নথিংঙৰ, এতিয়া মই নথিংঙৰ বাৰু ৰিভিউ চাম বাৰু।
অঁ, তাৰে কেমেৰা, প্ৰচেছৰো ভাল হয় কিন্তু এতিয়া।
আচ্ছা, আচ্ছা, এটা কথা অ, এটা কথা আছে, এই থাউজেণ্ড কোনোবা ছেকেণ্ড হেন আইফন পাম নাই?
কিমানৰ ভিতৰত?
টুৱেন্টি ফাইভ থাউজেণ্ড মানৰ ভিতৰত, ছেকেণ্ড হেন আই ফোন পাম জানো?
ছেকেণ্ড হেণ্ড আইফোন, পাব লাগে। এই, কেইদিনমান আগতে ক'লে ময়ে ক'ব পাৰিলো হয়, আহ, এজন মানুহে বিক ক্ৰী কৰিছিল কিবা থাৰ্টি ফাইভ মানত, ফিফটিন টু।
আচ্ছা, আচ্ছা। ল'ব‌ই পাৰিলো ল'বই পাৰিলো হয় ন।
উম, বেছি পুৰণা হোৱা নাই, ছিক্স মান্থছমান হৈছে।
আচ্ছা, আচ্ছা। অ, ইমান প্ৰব্লেম দিছে অ, ফনটোৱে মোৰ।
উম।
আজি তোমাৰ দুবছৰো হোৱা নাই মোবাইলটো, ইমান যে প্ৰব্লেম। পিছে বন্ধু তুমি কি চলাই আছা এইটো?
মই নৰ্মেলে চলাই আছো, কম দামী। মোৰতো বেয়া হ'ল ন, কেইব এ এবছৰমান হ'ল।
আচ্ছা, আচ্ছা। তুমি আগতে কি ইউজ কৰিছিলা ফোন?
এইটো প'ক' এক্স থ্ৰ্ৰী টু, এক্স থ্ৰী প্ৰ'।
আচ্ছা, আচ্ছা। এতিয়া কি ইউজ কৰিম ভাবিছা?
এতিয়া অপ'ৰে এটা চলাইছো, অপ' এ থ্ৰী বুলি কয়।
অপ' এ থ্ৰী। তোমাৰ পাৰ্ফৰমেন্স কেনেকুৱা দিয়ে ফোনটো?
পৰ্ফৰমেন্স ঠিক ঠাক আৰু ইমান এটা গেমিং নকৰোঁ ন, মোৰ লেপটপটো আছে এতিয়া। এই মোবাইল টো ফোন আহা যোৱাৰ কাৰণে আৰু অকল।
আৎচ্ছা আৎচ্ছা আৰু মাল্টিটাস্কিং হৈ যায় ন ধুনীয়াকে।
উম' উম' এনেই চলি যায় নৰ্মেলখিনিয়ে।
আৎচ্ছা।
মুভি চুভিও চাব পাৰি আৰমত ইউটিউব চাব পাৰি। কেমেৰাটো ইমান এটা ভাল নহয় কিন্তু।
চান টি মিৰা ভাল নহয় ন।
উম'।
এইটো তোমাৰ এইটো কিমান মান পৰিছিল বন্ধু?
এইটো মোৰ ফি এ ফিফটিন পৰিছিল আৰু ফিফটিন।
পোন্ধৰ হাজাৰ ন, আৎচ্ছা। ত মই তাকে ভাবিছো ৰবা এই যিমান দচ হাজাৰৰ পৰা তোমাৰ আৰু ওঠৰ ঊনৈশ হাজাৰলৈ মোবাইল বোৰ আ- ছে মোবাইল বোৰ ভাল নহয় অও ইমান এটা, গম পালানে বন্ধু?
উম' উম' তুমি কোনটো চলাইছিলা?
মই তোমাৰ ৰিচেন্টলি ছেমছাং চলাই আছিলো, এতিয়া বৰ্তমান ছেমছাংটো মোৰ বেয়া হৈ থাকিল। এতিয়া ম ৰেডমি চলাই আছো, ৰেডমি নট থাৰ্টিন।
অঁ ৰেডমিৰ মোবাইলগেইটাও ভাল কিন্তু।
হয়, ভাল মোবাইলটো বেয়া নহয় কিন্তু মানে এই- তোমাৰ এবাৰ পৰিলে অও মোবাইলটো, মোৰ পৰি পেলাই ডিছপ্লে খন ফাটিলে। তাৰ পাছতে তোমাৰ বাৰু অৰিজিনেল ডিচপ্লে লগালো। হ'লেও মানে মোকটো মানে তোমাৰ- বেতাৰী যন সোনকালে হয়, আৰু তোমাৰ- অলপমান লেগু হৈ আছে বৰ্তমান মোবাইলটোৰ। এ সেইটো কাৰণে প্ৰব্লেম বহুত মোৰ বন্ধু মোবাইলটোৰ পৰা।
উম'। এ এটা লগৰে এটাই মোবাইল লৈছিল কিন্তু টুৱেণ্টি ছিক্স মানৰ ভিতৰত। সেয়া ৰিয়েলমি ফ'ৰটিন নেকি, ৰিয়েলমি ফ'ৰটিন প্ৰ'ৰ প্লাছ।
আৎচ্ছা আৎচ্ছা।
অঁ তাৰে প্ৰচেছৰটো ভাল কিন্তু প্ৰচেছৰ কেমেৰা।
অঁ আৎচ্ছা আৎচ্ছা। মৌ ভাবিছিলো বন্ধু এটা হেৰি মবাইল ল বুলি ভিভ নতুন এটা ওলাইছে-
উম'।
ভিভ তোমাৰ এক্স- এক্স কিমান আছিল এক্স হান্দ্ৰেড আছিল-
থ্ৰী এণ্ড্ৰেড আছিল নেকি এইটো জুম কৰিব যে পাৰি সেইটো।
অঁ অঁ বন্ধু এক্স থ্ৰী হাণ্ডেদ ন? অঁ সেইটো- সেইটো বন্ধু তুমি সেইটো দেখিছা নেকি ফোনটো হেটো কেনেকুৱা হ'ব বা? মই ভাবিছিলো সেইটো চাম বুলি, কিন্তু দামটো বহুত দেখোন বন্ধু।
অঁ দামটো বহুত হৈ যায়, আইফোনৰ সমানে হৈ যায়।
অঁ'।
জুমটো বহুত কৰিব পাৰি কেমেৰা কোৱালিটিটো একদম ভাল হয় একদম। কেমেৰা টাইপৰে হয়, নিখন চিখনৰ।
আৎচ্ছা আৎচ্ছা।
কোৱালিটি নাফাটে আৰু।
ভালে আৰু ফোনটো কিন্তু দামটো বহুত যে বন্ধু মোৰ প্ৰব্লেমটো সেইটোৱেই।
তাকে, এক লাখ মানৰ ওচৰা-ওচৰি হৈ যায়।
মই কিন্তু হাৱাই যে তোমাৰ হাৱাই বুলি কোম্পানী এটা আছে তাৰে ফোন এটা পাইছিলো বন্ধু।
অনলাইন সেইটো মানে তোমাৰ ইম্পৰ্ট কৰিব লাগিব কমে পৰি যায় ফোনটো। প্ৰচেছৰো ভাল। বুলি ক'ব চাওঁ মই তোমাৰ এ ফ্লেকছিপ বুলি ক'ব পাৰা আৰু।
উঅঁ, চাইনাত কিন্তু- টো ভাল-ভাল মোবাইল পোৱা যায় কম দামতে বেলেগ-বেলেগ কোম্পানীও আছে কিছুমান।
অঁ' তাকে, এইটো ফোনটো কিন্তু চাইনিজ নহয় বাইদেউএই ছিংগাপুৰৰ ফোন হয়।
অঁ', -অঁহ'।
চাইনিজ মানে আমাৰ ইংলেণ্ডও এক্সজেক হয়, বা মানে তা'তে চাইনিজ ফোনবোৰো আহে মানে।
তোমাৰ আৱাজটো অলপমান কমকে আহি আছে।
হেল্ল' এতিয়া শুনিছা?
অ', অ' মোবাইলটো অলপমান দূৰত আছে নেকি আৱাজটো অলপমান- দূৰৰ পৰা বজি-বজি অহা টাইপ হৈ আছে।
নেটৱৰ্কৰ কাৰণে হৈছে চাগে বন্ধু।
অ' হয় চাগে দিয়া।
অ' এই হৱে ফোনটোৰ কথা কৈছ ন' তোমাক মোৰ হে তোমাৰ যিটো ফোনটোৰ দাম- তোমাৰ বাইশ হাজাৰ টকা হাঁ বন্ধু, তোমাৰ ছেভেন থাউজেণ্ড মেইছ বেটাৰী আছে। তাৰপিছতে তোমাৰ ফিফ্টিন- এই ফিফ্টিন এই ফিফ্টিন হয়। মেগ পিক্সেল তোমাৰ মানে হেৰি কেমেৰা আৰু তোমাৰ আইফনৰ কেমেৰা নিচিনাই বুলি ক'ব পাৰা আৰু। অ'হ, ৰিভিউ-চিভিউ চালো মই অলপ আমাৰ তিনিটা কেমেৰা আছে। উদাহৰণ-ডিজাইনটোও ধুনীয়া। আৰু তুমি এটা বস্তু জানা বন্ধু?
উ'ম।
আইফোন, চোমচাংৰ তো ফোন নাই ফোন। মোবাইলতো ঠাণ্ডা কৰিব পাৰিব লাগে। ইহঁতে কিন্তু জানা বন্ধ ইহঁতে চব এখনো পাই নহয়। গেম খেলিব, উ'ম' খেলখন তুমি দেখিছা নে লগত।
কি কি কামত ইউজ কৰা বেছিকে?
মই বন্ধু মোবাইল ফোন ইউজ কৰো যদি- কথা পাতিব হওঁক ফোন কৰিব বা তোমাৰ ধৰি লোৱা ভিডিঅ কিছুমান চাবলৈ- গেম খেলিব। খালি পঢ়িবৰ কাৰণেও ব্যৱহাৰ কৰোঁ। বিশেষকে বাৰু মই- তোমাৰ ফোনটো পঢ়িবৰ কাৰণেও মই এটা বিশেষকে ব্যৱহাৰ নকৰোঁ। তোমাৰ চিনেমা হৈ যাওঁক বা তোমাৰ চেৰি হৈ যাওঁক। এইবোৰ মানে বিভিন্ন প্ৰকাৰৰ ইউটিউব ভিডিঅ' হৈ গ'ল। এইবোৰ সোমাই যাওঁতে মোৰ মোবাইলটো খুব বেছি- ব্যৱহাৰ কৰো আৰু।
পঢ়া-শুনাটো ব্যৱহাৰ কৰা যায় যে মই ডিগ্ৰীটো বেছিভাগ কিতাপ কিনা নাছিলোঁ, মোবাইলতে চাই কিনে পঢ়া-শুনা কৰা যায়। কেতিয়াবা মুভি-চুভিও চোৱা যায়, ইউটিউব ভিডিঅ' চোৱা যায় মোৰ।
আচ্ছা এইটো হয় বাৰু আৰু ইউটিউবত কিন্তু বহুত কিছুমান বস্তু মোবাইলত আহি যায় ন বন্ধু।
উম শিকিব পৰা বস্তু থাকে বহুতখিনি।
অ এই ভালেই কথাটো।
আৰু কিছুমানে এনে হেৰি কামতো ব্যৱহাৰ কৰে, গেম, চেম খেলাৰ সেইটো ইমান এটা ভাল নহয় আৰু। ভাল কামত ইউজ কৰিব লাগে।
হয় বন্ধু এতিয়া গেম খেলৰে এটা তোমাৰ বন্ধু চোৱা গেম খেলাটো বাৰু বেয়া কথা হয় বাত কিন্তু ইমান এটা বেয়া কথা নহয় চা
উম কিছুমানে বেছিকে খেলি দিয়ে ন সেইটো এটা হয়।
সেইটো বাৰু প্ৰব্লেম হয় কিন্তু চোৱা। কথাটো এনেকুৱা আজিকালি এনেকুৱা হৈছে, আমাৰ সমাজত মানুহবোৰৰ তোমাৰ বাহিৰত যদি আমি খেলিবলৈ যাওঁ হাতত দুখ পাব পাৰে। আ কৰবাত দুখ পালে, ইনজোৰি হৈ গ'ল হ'য়নে নহয় বন্ধু কোৱা এতিয়া মানুহবোৰে কি ভাবে মোবাইলত একো নহয় বাহিৰত বা কোনোবা বাহিৰত যদি ধৰি লও আমি কাবাডী খেলিছিলো বুজিছ নাই বন্ধু
তোমাৰ আৱাজটো চোৱাচোন অলপমান আহা নাই একদম বজি বজি আহি আছে মানে।
হেল্ল' হেল্ল' শুনিছা বোলো
হেল্ল'।
হেল্ল ' শুনিছানে বন্ধু
অ এতিয়া শুনি আছো অলপ।
অ তোমাৰ আগতে আমাৰ কেনেকুৱা হৈছিল বন্ধু মনত আছেনে নাই আমি যে তোমাৰ কাবাডী ক্ৰিকেট এইবোৰ খেলিছিলো।
উ'ম।
সৰুতে খেলোতো কোনোবাই দুখ পোৱা পোৱি হৈছিল কাজিয়াও হৈছিল হয় নাই বন্ধু। কিন্তু মোবাইল ফোনত ইমান এটা কাজিয়া নহয় হলো কিন্তু তোমাৰ চকুকেইটা সোনকালে বেয়া হৈ যায় আৰু। হেহ হয় নে নাই মোবাইলৰ হেৰি কাৰণে।
উম, বেছি হিটিং হৈ থাকিলে বেয়া হৈ যায় জল্ডি
উম তাকে তাকে তাকেই ভাবিছো
পূজা বন্ধ পাৰিলে মোক জনাবা কিবা এটা যদি ভাল কিনিব পাৰিলে
তুমি চ'চিয়েল মিডিয়া চলোৱা নে নাই
চচিয়েল মিডিয়া চলাও চলাও
কি চলোৱা এতিয়া বৰ্তমান
এতিয়া বৰ্তমান মই চচিয়েল মিডিয়া যদি কবলৈ যাওঁ ইনষ্টাগ্ৰামটোও চলাই আছো আৰু হোৱাটছএপত আছো ঠিকে আছে ফেচবুক বৰকে নচলাও ফেচবুক তোমাৰ মানে ফেচবুকটো বন্ধ বহুত বেয়া হৈ গৈছে বুজি পাইছা নে নাই
মইয়ো শুনিছোঁ ৰ'বা মইয়ো চলোৱা নাই
ফেচবুকৰ ফিডবুৰ আজিকালি বহুত বেয়া। বিভিন্ন প্ৰকাৰৰ অচশ্লিল অচশ্লিল কিছুমান ফেচবুকত আহি থাকে। নাজানো কিয় আহে মোৰ ফিল্ডত
তাকে ময়ো শুনিছো বহুত জেগাৰ পৰা সেইকাৰণে মইয়ো খোলা নাই বৰ্তমানলৈ।
ফেচবুক মই বন্ধ কৰিছো বন্ধু চলোৱা ফেচবুকত মানে বহুত কিবা-কিবি মই দেখিছো এতিয়ালৈ নিগেটিভ বস্তু বহুত কিছুমান দেখিছোঁ সেইটো কাৰণে মই ফেচবুক বন্ধ ইনষ্টাগ্ৰাম বন্ধ কৰি দিলোঁ, ইনষ্টাগ্ৰামত সিমান সেইবোৰে খুব বেছি আমি হেৰি কৰি পেলাই চাওঁ আৰু ইনষ্টাগ্ৰামটোতে।
ইমান মোবাইলৰ।
মোৰ স্ক্ৰীন টাইম বন্ধু ৰ'বা এক চেকেণ্ড চাই দিছো হ'ব?
অ', চাই লোৱা, চাই লোৱা।
অ', মোৰ স্কিন টাইম বন্ধু তোমাৰ ক'ত গ'ল, ক'ত গ'ল, ডিজিটেল মোৰ বন্ধু স্ক্ৰীন টাইম ন ঘন্টা ত্ৰিশ মিনিট।
এইকেইদিন বন্ধ হৈ আছে ন', ঘৰতে আছা, সেইকাৰণে বেছি চাগে!
অ', এইকেইদিন ঘৰতে আছো ন' বন্ধু সেইটো কাৰণে মানে বহুত হেৰি হৈ আছে। তোমাৰ আজিতো ন ঘন্টা ত্ৰিশ মিনিট বন্ধু, যোৱাকালি কিমান জানা?
কিমান?
হেল্ল'?
অ', কিমান কি কোৱা?
যোৱাকালি বন্ধু এঘাৰ ঘন্টা, তাৰ পিছতে তাৰে আগৰ হেৰিত সোতৰ ঘন্টা। চবতচে হায়েষ্ট পোন্ধৰ
সোতৰ ঘণ্টা?